আহ, কি কৰি আছ ছ?
এই এতিয়া, উম্ হেৰি, বাঁহ গাজ, বাঁহ গাজ অলপ আছিলে, ৰ'দত দিবলৈ গৈছিলো, ৰ'দত দি আহিলো। তাৰপৰা, বৰষ ষুণ পৰিছে একে উ দম হেৰিয়ে এইফালে। তহঁতৰ ফালে পৰিছেনে?
অহ, বৰষুণ
অহ, এই তাকে এতিয়া দৌৰি দৌৰি আকৌ লৈ আহি চোঙগৈ
উম, বাঁহৰ গাজ বনাইছ
এ আজি হেৰি কৰিছো হে অকমান সেনাখন হেন্তে দি পঠিয়াইছিলে বাইদেউহঁতে, তই বনালি নে সেইদিনাখন
এ মই ৰুকি পেলাই নিমখ তেল হেৰি দি থৈহে দিছোঁ তেঙা দি তেঙা দি
টেঙা আও টেঙা কি তাত চেপি দিছ
টেঙা দি থব লাগে আকৌ ৰুকি পেলাই তেতিয়াহে তেঙা হ'ব।
আচাৰ নৱনাও জানো।
আচাৰ বনাম, টেঙা হলে তেতিয়া চেপি পেলাই ৰ'দত দিম, দি পেলাই সেইটোহে আচাৰ বনাম তেতিয়া টেঙা হ'ব অকমান।
অহ হয় নেকি, মই নাজানো নহয়।
তই এনেকে বনাইছ
পেলাই বনাওঁ।
অহ তেতিয়া টেঙাটো নহয় আৰু
উম এতিয়া ঠেকেৰা টেঙা সলনি বেলেগ টেঙা দি থব নোৱাৰি তেঁতেলী-নেমু
অই নেমু দিলে বেয়া হ'ব গোন্ধটো, আকৌ সেয়া গাজ টেঙা সেয়া টেঙা নিদিয়ে নহয় নেমু টেঙা
ঠেকেৰা হে দিয়ে খালি।
অহ ঠেকেৰা দিয়ে তেতেলিও অকণ দিব পাৰা থাকিলে
অহ
অহ তই গাজ গাজটো লৈ আহিছ হা
অহ অহ।
কি মানুহে এনেই ডুবাই থৈ।
পানীত ডুবাই থৈ বুলিহে ভাবো।
নহয় নহয়, ঠেকীৰা টেঙা দি থয় তেতিয়া টেঙা হয় বস্তুটো। মই তাত ঠেকেৰা টেঙা দি থছো যোয় আজি চাৰি পাঁচদিন মান হ'ল নহয় হয় তাৰপিছত এতিয়া, অকণমান টেঙা হৈছে আজি ৰ'দতটো দেখি মই ভাবিছিলো ৰ'দত দিম বুলি এতিয়া বৰষুণে, পৰিলে আকৌ,
উম! টেঙা দি পেলাই হেৰি কৰি, থলে হ'লা এই পানী দিয়া নাই আত,
পানী নিমখ টেঙা পানী, পানী দি থৈছো। টো অলপমান, এতিয়া টেঙা হৈ আছে আমাৰ খিনি, উ তাৰপিছত চেপিম নহয় চেপি পেলাই সেইটো ভাল ৰ'দত, দিম, দি পেলাই তেল মছলা, সানি বটলত ভৰাই দিম, দেতৰ আছা খাবলৈ ভাল হয় টেঙা হয় অকণমান, তাতো অকন টেঙা হ'লে ভাল লাগে জ ন, এনে বাঁহৰ গাজ খিনি কি কি লাগি, লাগিবনো একো একো নালাগিব।
উম আগতেচোন গাছ টেঙা টেঙাই পাও মানুহ বিিলাকে হাত দি থয় জানো কিবা
অ অ টেঙা দি থ তই সেয়া দেখা নাই আৰু
দেখা নাই যে
অ টেঙা দি থয় সেয়া টেঙা হয়
উম
উ তই কেইদিন ৰোডত দিলি
ৰ'দতত দিয়াই নাই মই এতিয়া আজি হেৰি কৰি পেলাই এতিয়া এ এতিয়া পেলাই থই আহিছিলোহে বৰষুণ দিলে তেতিয়া হ'লে সেনেকে পানীত হেৰি কৰি
অ', পানীত টেঙা দি পেলাই থৈ দিবি দুদিন, তিনদিন মান। এতিয়া সেই বস্তুটো অকণমান টেঙা খালে আচাৰটো ভাল লাগে, হয়। অ', খাবলে আনা তেতেলি চতেলি নাই। জানো।
তেতেলি নাই, আছিলে অলপ পেলাই হে দিলো সেইদিনাখন। টেঙা নোখোৱাই হৈছিল আৰু বহুত দিন হৈ গ'ল।
অ', আমাৰ টেঙা খাই থাকোঁ যে টেঙা তেতেলীটো থাকেই মই হেৰি যে এ কেতিয়াবা হেৰি বনা খাও। পানী পুৰি বনালেও সেয়া তে তেতেলি পানী কৰি। পানী পুৰি, তেতেলি পানী লাগে ন। সেয়া খাও আৰু কেতিয়াবা চৰবত বনাই খাওঁ।
উম অ', অ', মই আকৌ তে পানী পুৰি বনালে আমি আকৌ তে তেলি দিব নিদিও মানে এই আহিলেহে বনাও আৰু পানী পুৰি তাই বনাই জা জল জিৰা যে। জলজিৰাটো পেকেট আনি লৈ আনি আ তাত তাতে তমান অকমান হেৰি কৰি দিয়ে আৰু চব হে জিৰা বুনি পেলাই। তাত জল জিৰাটোত একো নিদিলেও হয় তেতেলী খালে আকৌ বিপি লো' যে। তে
অঁ।
পি একে এনি টাইম লয়ে বি পি। মাথা কিমান ঘূৰাই প পৰি পৰি থাকে। চোৱাহোৱা প্ৰতি সেইকাৰণে তেতেলীটো খোৱা বন্ধয়ে কৰি দিলোঁ আৰু সিহঁতৰ লগতে।
অঁ।
ল হাই বিপি বিপি হলে ভাল সেইটো খাবলৈ ল বিপি থকা মানুহ দিগদা এবাৰে হেৰিয়ে যোনে
এদিন এদিন খালে একো নহয় আমাক কম হঁতে খাই দেখোনতে ইহঁতৰ লৰা ল আছে
এ একে বেছি লয় এ আকৌ জুনেও তেনেকুৱা নহয় এবাৰ মৰিগাও এটা আহিলে তাই মেট তাঁত খালে আমি দুইজনীয়ে বজাৰ কৰি হ'লা কিবা কাপোৰ কিনিব আহিছিলে তাইক কিনি পেলাই হে পানী পুৰি খালে নহয়। খাই পেলাই একদম ল বিপি থকা তায়ো তাতে মোৰ ঘৰে পওঁ পওঁ পওঁ পও কিয় এনেকুৱা হৈছে মোৰগায়টো কিয় ভাবি পাই পোৱা নাই নিউজনে আধা বজাত কুৱাই ধুমা ধুম ঘৰ পালোহি তাৰ পৰা ভাবি পেলাই তাই কৈছে বা হেৰি খাইছিলো যে পানী পুৰি তাত তেতেলি থাকে থাকে যে সি এনে ল'ম সেইকাৰণে তাত মাৰিমহে আনিছে গাটো পও পো একেবাৰে এ বজাৰ চজাৰ নকৰিলো গুচি আহিলো মা ধমে
অ তেনেকুৱা মান তেনেকুৱে খাব নালাগে আৰু কেতিয়াবা এদিন খালাবা একো নহয় উম
অ' একো নহয় কেতিয়াবা খালে
অ' মই হে মাজে মাজে খাই থাকো বাৰু মোৰ হাই পেছাত হা হয়
অ'
ভাবাল লাগে অহ থাকে মোৰ
আমাৰ আকৌ মোক আকৌ হেৰিয়ে মই আগতে কিনি কিনি আনোৱেই তেতেলি হেৰি কৰিব চাম্বৰ বনাও যে সয় ইডলি দোচা বনালে চাম্বৰ বনাওঁ তেতিয়াইহতে সৰু হৈ আছিল আৰু তাইও বিপি চিপি কি নাই তেতিয়া এতিয়াহে এইবিলাক হৈছে বিপি লওঁ অ'। থাকে তাৰাপা নানা, খালো টেটেলি, এ সেনাখন হেৰিয়ে দি পঠিয়াইছে, এদিন এইয়া সিবা যে তহতৰ ঘৰত ভাত খাব মইনা আহিছিলে এদিন
আহ।
এই যোৱা তেতিয়াই আহোতে ধুনু শ শাহুৱেকে দি পঠিয়াইছিলে পদদিনাকেইডাল মানে টেটেলি অক অকমানে অকমান দি পঠি আছিলে এ জুতি লগাই বুহিৰ মানুহজনী হে মাক যেনি ধুনু এ বৰ ভাল একে মানুহ টোপোলা ধুনোৱে নাবান্ধে নহয় মাকেহে শাহুৱেকেহে
বানে যে মানুহ জানি ভালো আকৌ
বৰ ভাল লাগে আৰু পিঠাও ভাপতীয়া পিঠা বনাই দি পঠিয়াইছে মইলো ধুন তই মানে আছ ন নাই মাই বনাইছে বোলে। হেয়া বনাই দি পঠিয়াইছে মইলো তাৰ পৰাা আকৌ হে পদিনা দিছে আকৌ তেতেলি মই বোলো কি কোলা কোলা। হেৰিত, টেটেলি খিনি, গুটি গুচাই তই দি দিছে বৈয়ামক সিহঁতি হেয়া দি পঠিয়াইছে এতিয়া কি এতিয়া
থৈ দিয়া যোয় তেতেখিনি সেইকাৰণে কোলা হ কৈছে মোক কিন্তু থৈ দিছো মই ফ্ৰিজত ভৰাই পেলাই হে কোলা হৈ আছে। টেমন তেঁতেলী খিনিও
ধুনুক শুদিছে, হেৰি তাই মইনাই সুধিলে কি ফোন কৰিছা আও তাৰপাছত মই নাজানো নহয় মায়ে কি দিলে, কি দিছে চে তেঁতেলী আনি তাৰ পৰা মাকক সুধিলে মায়ে, তাৰপাছত তেঁতেলী এনেকে কৈছে।
অহ, দি পঠিয়াইছে আও
সচাকে দে, বোলো আমাৰ মাহঁতে এনেকে নিদি, নাই বনাম হে
বনাবিহে অহ, মইয়ো বনাম হে এই গাত গা -পা ধুই পেলাই এতি়য়া চাকি বিক্ৰীও দিব নোৱাৰো নহ এ ভাত ক হেৰি চাহ কন খাই উঠিছো হে।
অ', ময়ো সেয়া খাই উঠিছোঁ চাহ টাহকে ৰুটি বনালো যেনিবা, ৰুটি, চব্জি এনেকে। ৰুটি চব্জি বনাই খোৱালো সিহঁতক।
অ', তেনে সদায় বনাওয়ে আৰু। কি
সদায় বনাম বনাওয়েই কেইদিনমান আকৌ ভাত খাই আছিলে এতিয়া আকৌ ভাগে ভাগে এটা কাৰণে ৰুটি আকৌ তাই আকৌ ৰুটি চুখা সেয়া চাটু গুৰি সেয়া হেৰি কৰি ভিতৰত ভৰাই পেলাই যে ফ্ৰাই কৰি সেইটো বনালো তাইৰ কাৰণে আলু বিলাহী পি দিলো সেয়া দি খালে। মই আকৌ চাহে ৰুটিয়ে আকৌ
তিনিটা মানু্হ তিনিটা ভাগ।
তিনটা ভাগ আমাৰ ঘৰত সেইকাৰণে মই এই সোপা কৰি থাকোতে, হেৰি যাই আগবেলা টাইমটো
এয়া এতিয়া হেৰি অৱা কামাখ্যা হেৰি লৈ, যাবি নে নেযাওঁ?
তাকেইটোন কামাখ্যা অম্বুবাছেী মেলা যে এতিয়া হয়! বহুত ভিৰ হব চো চোন
অ'।
এতিয়া গ'লে দেখা অকণমান অসুবিধাই হ'ব মন্দিৰ।
উম এনে মানুহখিনি চাব কাৰণে। মানুহখিনি চাব কাৰণে যাম বুলি ভাবিছো এতিয়া কি হয়! ন? মানুহখিনি দেখা পাই চোন চাবলৈ মন গৈ আছে।
অ সেই মা মানুহ টখিনি আৰু উ হেৰি কিবা খিনি ওলাই নহয়। অ' সেইবিলাক চাব মন যায় এতিয়া হয়। বাহিৰ পৰা মানুহ আহে সাধু চন্ত
যায় মোৰ।
সি আছে লগত। থাকি থাকি তেওঁ ইয়াত আহিছে যেতিয়া এবাৰ লগ কৰিব মন যায় সিহঁতক বিহাৰ ইউ পি মানুহ সাধু বিলাক চন বিলাক ন সাধু চন ইমান লগ পোৱা নাই
উম এই সাধু সন্যাসীবিলাক সাধু জি একেবাৰে চুলি দীঘল দীঘল ভাবিছো এবাৰ বোলো চায় আহো গৈ নেকি!
অহ দিন দিয়া
সময় পালে যাব লাগিব এপাক চাম গ বলো আৰু এতিয়া বৰষুণটো হে দিগদাৰ কৰি আছে
বৰষুণতয়ে দিগদাৰ এতিয়া।
উম উম। উম বৰষুণে। অ' থাকিম বুলি ভাবিছো এ হেৰিতে থাকিম সি মাজনীৰ তাতে
অহ
উম দেই হ'ব দে ন?
হ'ব দে অ' অ' অ' অ'।
হ'ব দে ৰাখ। ৰাখো
উম